অ',
হয় তোম আছো এনেই বহি পেলাই হয় এনে আপুনি কি কৰি আছে
আৰু বৰ্তমান দিয় কি কৰলো ন পঢ়ি আছো বৰ্তমান কাৰণ পঢ়িবলৈ একো নাই
হয়
চা আপুনি হা কওক কওক আচ্ছা তোমাৰ মানে এনেকুৱা মানে- অ মানে এনেকুৱা আছে নে ঠাই যত তোমাৰ বহুত যাব মন সৰুৰ পৰা তুমি মানে সপোন দেখি থাকা যে এইখন ঠাই যেতিয়া মানে কৰিম বা চাকৰি কৰিম তেতিয়াইটো ঠাইত যাম মানে এনেকুৱা আছে জানো।
অ তেনেকুৱা আছে মানে সৰুতেতো ইমান বেছি চাহ চিনাকি নহয়। একে সৰু থাকোতেতো মানে গুৱাহাটীখনে বহুত ডাঙৰ নিচিনা লাগিছিলে। তাৰ পিছত এতিয়া যেতিয়া গুৱাহাটী খনত আহিলো তেতিয়া তো' গুৱাহাটী খনতো সৰুৱে, তাত কেও ডাঙৰ জেগা দেখিছো। তেনেকোৱা নিচিনা কিন্তু অলপ ডাঙৰ হোৱাৰ পৰা মোৰ একদম এবাৰ মানে জীৱনত এবাৰ কেদাৰনাথত যোৱাৰ মন একদম খুব আছে।
আচ্ছা আচ্ছা কিয় যাব মন যায় তোমাৰ?
মানে কিয় মানে এইটো ক'লে ভগৱানৰ একদম প্ৰথম ঠাই বুলি ক'লে তোক তেনেকোৱা নিচিনা বুজাই
এইটো‌ অ উম এইটো মানে- উম বহুতে মানে সেই হয় ন মানে মহাদেৱক পোৱা যেন হয় তাতে ন উম আচ্ছা আৰু বেলেগ।
আৰু বাকীতো মানে মইতো এটাই ভাবোঁ। জীৱনত মানুহেতো টকাতটো বহুত ঘটে। গতিকে সেই টকা মানুহে জীৱনত বহুত ঘটে মানে সৰুৰ পৰা হওঁক ডাঙৰ পৰাই হওঁক মানে সৰু এজন মানুহেও মানে টকা ঘটিব পাৰে গতিকে তাকে টকা ঘটাটো এইটো মানে সকলো হেৰি সমাধান নহয় কি মানে মই এইটো ভাবো যে টকা ঘটিছা তেতিয়া তুমি জীৱনত সকলো বস্তু তোৰে এটা হ'লেও মানে অনুভৱ এটা কৰি যোৱা। এখন ভাল হোটেল এটা ভাল জেগা মানে ভাল জেগা কেইটা ফুৰা চবত থাকি দামী প্লেইনখনত উ উঠা বিজনেছ ক্লাছ হওঁক মানে যিমান টকাই নহয় তাত তুমি মানে এবাৰ সেই সুখটো লৈ যোৱা পৃথিৱীত আহি
একদম তুমি তুমি মোৰ দৰে ভাবিছা। মানে মই ভাবো জানা যেতিয়া এটা জন্ম লৈছো আমি নে আমি যিমান পাৰো ন নিজৰ সপোন বিলাক নিজৰ ইচ্ছা বা পৃথিৱীত যিমান বস্তু আছে এবাৰ মানে সেইটো বস্তু এক্সপিৰিয়েঞ্চ কৰা দৰকাৰ আমি কাৰণ - এবাৰে পাইছো ন জীৱনতটো ত সেইটো জীৱনত নকৰিলে আৰু কেতিয়া কৰিবা। উ সেইটোৱেটো সেইটো।
গতিকে এবাৰ আহিছে এতিয়া উপভোগ কৰি যাব লাগে জীৱনতটো
হয় একদম
পঢ়া শুনাটো হৈ থাকে সেইবোৰতো ডেইলী লাইফত চবে কৰি থাকে
সেটো মোৰ অ কোৱা কোৱা
আৰু পঢ়াত যেনিবা কেতিয়াবা অলপ বিফল হ'লেওতো এনেকুৱা নহয় যে তোমাৰ সেই বিফলটোৱে কিবা হেঙাৰ হব পাৰিব বা সেইটোৰ পিছত তুমি একো কৰিব নোৱাৰিবা গতিকে সকলোবোৰতো সকলো সময়ত হয় গতিকে সকলো সময়ত মিলাই সকলো চকৰি চলি যাব লাগে আৰু সেইটোৱে কথা
উম সেইটোয়ে আৰু এটা কথা যে চবে যে পঢ়ি পিনে ডাঙৰ মানুহ হ'ব এনেকুৱাতো নহয় ন কোনোবা ভ্লগাৰো হয় কোনোবা মানে মানে সেও হয় ন ট্ৰেভেলাৰো হয় ধৰি লোৱা সেনেকোৱাও হয় ন চ নিজক আচলতে মানুহ বিলাক এক্সপ্লৰ কৰিব দিব লাগে। নিজৰ মনটো তেতিয়াহে আচল উদ্দেশ্যত উপনীত হ'ব পাৰি আচ্ছা মোৰ জানা মানে মোৰ বহুত খিনি মানে মানে সেই আছে যাব লগা মানে মন আছে বহুত ঠাইত যাব প্ৰথমতেতো মই চাউথ কোৰিয়া বহুত ভাল পাওঁ
অ
দক্ষিণ কোৰিয়া তাৰ পাছত আছে জাপান। তাৰপাছত আৰু এখন আছে ছুইজাৰলেণ্ড
অ' চুইজাৰলেণ্ডটোতো কেনেকা
আৰু মোৰ নৰৱে যাব ভ্ৰমণ আছে ডিচেম্বৰৰ মাহত
অ অ অ।
কি কম আ ইমান ধুনীয়া ধুনীয়া মানে আৰু কিন্তু প্ৰথমতে জানা নিজৰ গোটেই দেশখন নিজৰ দেশখন ফুৰিব মন আছে আগতে গোটেইখিনি দেশৰ এটা কনা আৰু সেইটো নুফুৰি তুমি বেলেগত সেই কৰিব যাই লাভ নাই গতে নিজৰ ঠাইত
নিজৰ ঠাই হয় হয় সেইটোৱে এতিয়া আমি নিজৰ অসম খনে ভালকৈ দেখা নাই এতিয়া বাহিৰৰ কিন্তু গোটেইখন দেখি আহিছো তেনেকোৱা নিচিনাও হয় কিছু
উ- হু তেতিয়া বেয়াও লাগে, কাৰণ নিজৰ খিনিক নাচাই বেলেগৰ চাব গলে বেয়াও লাগে ন' কেতিয়াবা
উম
মই ভাবিছো জানা এতিয়া মানে লাহে-লাহে অকণমান মানে আৰ্ণিং মানে হেৰিটো হৈ থাকিলেও প্ৰয়োজন হৈ থাকিলে মই লাহে লাহে প্ৰথমতে অসমখন চাম মানে একদম মানে শেহৰ থাকে ন স্থানীয় লোকৰ দৰে মই চাম চব ঠাই অসম বুলি নহয় ভাৰত খন বা বাহিৰত কৰবাত গ'লে একদম স্থানীয় বাসিন্দা বিলাকে যেনেকে থাকে সেনেকোৱা এটা সাধাৰণ জীৱন যাপন কৰি তেওঁলোকৰ লগত মিলি জুলি থাকি মই সেই ঠাইখিনি। মানে হেই কৰিব মন আছে মানে, উপভোগ কৰিব মন আছে। যেতিয়া মই মানে উপাৰ্জন কৰা আৰম্ভ কৰিম মানে মোক মাহেকী মাহেকত অ' এটা, দুটা ঠাই এনেকে ফুৰা আৰম্ভ কৰিম।
হয় হয় ফুৰিলেতো গোটেই বোৰ কথা জানিব পাৰি ৰীতি নীতি সাজ পাৰ সকলোৰে বেলেগ বেলেগ ভিন্ন গতিকে জ্ঞান অৰ্জন কৰাও হয় বহুত আৰু মনটো বহুত বেছি ভাল থাকে।
একদম উম সেইটো হয় বেলেগৰ অ সাংস্কৃতিক বিলাক জানিব মানে বহুত মন আছে এইবিলাক মোৰ পঢ়িব মন আছে।
হয় হয়
উম।
আৰু মনতো ভাল থাকা মানেতো নিজে ভাল থাকা আৰু গো
সেইটোয়ে মন ভাল মানে দেহ ভাল আৰু জানা মোৰ মা বেলে গ বেলেগ মানুহৰ যে মানে বিবাহৰ মানে পৰ্ব বিলাক আছে সেইবিলাক মোৰ মানে হেৰি কৰিব মানে চাব সেইবিলাক মোৰ বহুত বেছি মন আছে মই সেইবিলাক মানে ওপৰত মানে হেই কৰিব বিচাৰো পুহিব অকমান মানে সেই কৰিব বিচাৰো। মানে বেছি গভীৰ ভাৱে চাব বিচাৰো মানে কেনেকোৱা তেওঁলোকৰ নিয়ম তাৰপাছত আমাৰ নিজৰ সংস্কৃতিৰ লগত কেনেকোৱা বেলেগ ধৰণৰ পৰম্পৰাবিলাক হয় সেইবিলাক চাব মন আছে কিমান ভাবিছা চোন। কিমান পৃথিৱীখনত কিমান মানুহ আছে আৰু কিমানে বেলেগ বেলেগ ধৰণৰে মানে পৰম্পৰা পালন কৰি আহিছে কিমান ভাল লাগে ন ভাবি পিনে আৰু ইয়াৰ ইয়াৰ পিছতটো কিমান অৰ্থ আছে আমাৰে চোৱাচোন বিয়াৰে প্ৰতিটো পৰ্বৰে এটা এটা মানে বহুত গভীৰ অৰ্থ আছে হা আমি নিজে নাজানোৱে। জানি কিনে ভাল লাগে সেই আমি গুৰুত্বই নিদিও সেইটোয়ে মানে জানি কিনে ভাল লাগিব। গতিকেইটা যেতিয়া তুমি কথাটো কৈছো যে চবুৰটো বিয়া হব ন যেতিয়া সেই পৰ্বত। তুমি মানে মেনট অৰ্থ আছলেতে গম পাৱা তেতিয়া সেইটো কৰিলে তুমি। নিজেও বহুত বেছি মানে হে হৈ যাবা আৰু ইমচনেল হৈ যাবা আৰু মানে তাৰ লগত মিলিব পাৰিবা বুজিব পাৰিবা তাৰ মাহাত মাহাতয়
বাকী এনে তোমাৰ সপোন কেনেকুৱা মানে?
মোৰ স কোন মোৰ সপোন কথা এ মানে যেনেকে হওক তেনেকে হওক মোৰ দুটা আছে। মানে আছেতো বহুত কিবা কিবি সৰু সুৰাকে কিন্তু মেইন কথাটো হ'ল মই আ মানে টকা অৰ্জন কৰিব বিচাৰো যেনেকে ন তেনেকে হা। আৰু মই মানুহৰ মানে মানুহৰ সেৱা কৰিব বিচাৰো মানুহৰ বাবে মই টকা আৰ্জিব বিচাৰো। কাৰণ চোৱা আমাৰ কথাটো কব গলে আমাৰ দেশ মানে হেইৰি আছে ন বহুত। মানে কেতিয়াবা ধৰি লোৱা মানুহ বাহিৰত ধৰিলোৱা দেখিলো কিবা এটা হেল্প কৰিব লগা হ'ল এয়া টকা নাথাকিলে মই কেনেকে হেল্প কৰিম এই বহুত বেয়া লাগিব ন- বিপদত পৰা মানুহ এজনে ধৰি লওক বেমাৰী মানুহ এজনী তোমাক টকা খুজিলে বহুত ক্ষেত্ৰত খোজে হাত- তুমি যদি টকাও দিব নোৱাৰা বা কিবা এটা দিলা তাৰো সিমান কামত নাহে ন কিন্তু তুমি যদি সেইটো পুৰা দায়িত্ব উঠাই ত সুস্থ কৰি তুলিব পাৰিবা তোমাৰ এটা কিমান ডাঙৰ পুণ্য হ'ব- লগতে তুমি মানে তোমাৰ উ মানৱীয়তটো তুমি ৰাখিব পাৰিবা ন।
সেইটো হয় কিন্তু মই এই বস্তুটোত অলপ বেলেগকে ভাবো কথাটো মানে আমি অলপ বেলেগকে ভাবো মই এই কথাটো মানে দান কৰা বস্তুটোৰ আমি দান কৰোঁ আমাৰ পুণ্য হবৰ কাৰণে বুজিছানে আমি কৰিম কৰি পেলাই এজনক দান কৰিম যে আমাৰ পুণ্য হওঁক যে আমাৰ ভাল হওঁক। সেইটো আমি আল্টিমেট মানে উ মানে চাব গলে ঘূৰাই পকাই আমি মানে। স্বাৰ্থপৰ নিচিনাই কামটো কৰিলো আমি একো- অ ভগৱানক আমি সেৱা কৰো কিবা এটা বিচাৰিয়ে কৰো কিন্তু কিবা এটা নিবিচাৰে য আজিলৈকে কোনো কৰা মানুহ কমেই আছে
একদম হয় একদম হয় জানা আমি বহুত স্বাৰ্থ। হয়, হয় মানে যিকোনো কামতে আমি স্বাৰ্থ বিচাৰো যে প্ৰভু মানে মোক ভালছ ৰাখিব, সদায় নিজৰ কথা বাবু-
ক'ব গ'লে উম সেইটো হয় জানা। তথাপিতো কি জানানে কথাটো মানে ধৰি লোৱা সেই বুলি বস্তুটো এনেকে বা ধৰিলোৱা চবে নিজৰ স্বাৰ্থৰ কাৰণে কৰে। কিন্তু বেলেগৰ কিবা এটা ভাল হৈছে ন তুমি কিবা এটা স্বাৰ্থত গৈছা তাৰে তুমি পুণ্য কমাইছা কিন্তু বেলেগ এজন মানুহৰ জীৱনটো ৰক্ষা আশা কৰিছে নে নাই কোৱাচোন? সেইটো সেই টো বেছি অৰ্থপূৰ্ণ চ' সেইকাৰণে মানে। এইটো ভাবি একদম হেৰি কৰিব নালাগে তুমি জাষ্ট কৰি যোৱা আৰু কি জানানে তুমি- সঁচা কথা এইটো যে, তুমি যেতিয়া পুণ্য ৰখা কৰি এটা কাম কৰিবা তাতকে যনে তুমি নিস্বাৰ্থভাৱে এজন মানুহ সহায় কৰা- আৰু সেই মানুহজনৰ মুখত যেতিয়া হাঁহিটো দেখিবা তাতকে সুখ তুমি কেতিয়াও নোপোৱা -
নোপোৱা নোপোৱা সঁচা কথা।
ভাল লাগে জানা
হয়
উম
আৰু কিবা আছে ন দানৰ সমান কিবা বিধি নাই কিহৰ বাৰ সময়ত কিবা তেনেকুৱা কিবাটো লিখাই আছে।
উম, মোৰ মানে মনত পৰা নাই। কিবা সমান দান নাই ন সেনেকুৱা আ
অ তেনেকুৱা আছিলে কিবা, সৰুতে পঢ়া মই পাহৰিলো মোৰ সেইবিলাক
পিছে মানে পৃথিৱীৰ আটাইতকৈ ডাঙৰ দানবীৰজনৰ নাম জানা জানো?
অঁ অঁ।
কোৱা? হয় হয় হয় সেইকাৰণে শুধিছো মইয়ো। ছে হা হা দান বিৰ কাৰণ থানে কে বহুত ভাল লাগে মোৰ জানা অ মানে মোৰ জেঠি হৈছিলে যোৱা বছৰ ঢুকাইছে। জেঠি মানে এইবিলাক শুনাইছিলে সৰু পৰা ৰামায়ণ মহাভাৰতৰ কাহিনী বিলাক জঠ ঠিয়ে শুনাইছে আৰু জানা আগৰ দিনৰ কথাবিলাক মনত পৰে নে যেতিয়া লাইট না মানে এনেকুৱা নাছিলে আৰু এতিয়াটো লাইট এনি টাইম থাকে। কে ন চব সময়ত থাকে। আগতে লাইট নাছিলে তাৰ পাছত আমি কি কৰোঁ, বাহিৰত চোতালত গৈ ধাৰিএখন পাৰি কিনে তাতে কি ধুনীয়াকে বিচি থাকে আমাৰ আইতা, জেঠী হাতে বিচি থাকে আৰু সাধু কথা কৈ থাকে তাৰ পিছত চাকি এগজ জ্বলাই লয়। কিমান যে ভাল লাগে কি কম সেইবিলাক নষ্টালজিয়া ফিলিং নোহোৱা হৈ গৈছে।
হয় আগৰ দিনৰ দিনবোৰ নায়ে এতিয়া আজিকালি ল'ৰা ছোৱালী এইবিলাক দেখাই নাই
আধুনিকতাই চব শেষ কৰি দিছে। হয় হয় মানে দুখ দুখ লাগে ন বহুত কাৰণ চোৱা সেইবিলাক আৰু তুমি কেতিয়াবা আমি মোবাইল যিমান ইউজ কৰো সি সুখ কেতিয়াও নাপা অ আমিতো এতিয়া কেনেকুৱা হৈছে যন্ত্ৰ যেন হয় গৈছো। একো নাই একো নাই বাৰু, উম একো নাই। মই ভাবো যে মই নিজৰ ভৱিষ্যতে মানে মোৰ নিজৰ সন্তান হওক কিবা হওক মই ভাবোঁ মানে মই আধুনিকতাৰ পৰা জিমান পাৰো দূৰত ৰাখিব ট্ৰাই কৰিম। কাৰণ আচল হম হ আচল শৈশৱটো মানে তেওঁলোকে মোবাইল ফোনত বিচাৰি নাপায়।
অ সেইটোৱে আমি যিটো পাইছিলো মানে অলপ কমেই পাইছো বহুত তোমালোকৰতো অকমান পাইছাই চাগে
আমিও সিমান নাপালো, নাপালো মানে ধৰি লোৱা কমে মানে সিমান পোৱা নাই ভালকে আৰু কাৰণ চোৱা আমাৰ যেতিয়া অকমান ডাঙৰ হ'ব ধৰিলো তেতিয়া আধুনিক ত তাৰমানে ভালকে আহিয়ে গ'ল ত মিলি গ'লো আৰু ইয়াৰ লগত, মিছ আচলতে বহুত উম উম হৈ গল ন তাই
অ অ দিয়া বাৰু ঠিক আছে দিয়া অ অ অ থেংক ইউ, ধন্যবাদ।